কি খবৰ তোমাৰ।
অ খবৰ ভালে আছে তোমাৰ কি খবৰ।
এ মোৰো ভালে আছে এনে আজৰি বিজৰি আছিলো আৰু তোমাৰতো চাগে এতিয়া পৰীক্ষা শেষ, তুমি কিবা এনে কিবা কমপিতিফ একজাম বা কিবা এনেকুৱা মানে প্ৰচেষ্টা চলায়, আছা নেকি কৰিবলৈ।
ৰবা পৰীক্ষাৰ সভা পৰীক্ষাৰ সদাৰ পাছত, কব ল'বা মাত্ৰ পৰীক্ষা শেষ হৈছে এনে নেকি খোৱা লোৱা হ'ল নেকি তোমাৰ।
মই মটো কলো হৈছে কেইটা বজাত চাতটা মান বজাতে হৈ গৈছে মোৰ।
ইমান জলি হৈ যায়।
নাই আজি ৰাতিপুৱা এবাৰ খাইছিলো ন এবাৰ খাইছিলো তো দিনত মই এনেই আছিল সময় পোৱা নাই তাৰপিছত আৰু মই, তাৰপিছত সেইকাৰণে গাড়ী লৈছো আৰু মই সোনকালে। এনে মই জেনেৰেলি খাওঁতে আঠ এঘাৰটা চাৰে এঘাৰটা বাজে আৰু
অ মই খোৱাই নাই এতিয়ালৈকে মই ভাবিছো ৰখাম আৰু অলপ পাছতে সময় হৈছে। ব দেৰি হৈছে।
আজি এনে আঞ্জা এনে কি কি বনোৱা হৈছে।
কি বা বনাইছে মই চোৱাই নাই তোমালোকৰ ঘৰত কি বনোৱা হৈছে।
আজি কি দালি ভাত আৰু কিবা ভাজি আছিল নেকি বেঙেনা ভাজি কিবা এটা আছিল।
অ আমাৰো মাছ দালি এইফালে ভাজি এনেকুৱাই বনাইছে। আমাৰো একে আৰু মাছ আছে অকল
উ মইতো আৰু মাছ মাংস এইবিলাক নাখাওঁ ন সেইকাৰণেই আৰু আমাৰ ঘৰত বেছিকে পনীৰে হয় মোৰ বাবে
ভালেই দিয়া এনে কি পৰীক্ষাৰ কথা কি কৈ আছিলে ক কোৱাচোন
আৰু মই সুজি আছিলো তুমি কম্পিতেভ ক এক্সামৰ বাবে চেষ্টা কৰি আছ নি দিবলে প্ৰিপাৰসন কৰি আছা নেকি
অ তোমাৰ ক'ব গ'লে কিছুমান পৰীক্ষা বিলাক মই চাইছো সেইবোৰ মানে তোমাৰ টানতো আছে কিন্তু হয় চ চেষ্টা কৰিব লাগিব মই চাইছোঁ এই তোমাৰ এ পি এছ চি তাৰপিছত ইউ পি এছ চি আছে এছ বি আই আছে আছে আৰ বি আই এছ আছে তাৰ পিছত আৰ আৰ বি আছে এইবোৰ পৰীক্ষা বোৰ এইবোৰ পৰীক্ষা বোৰৰ কাৰণে মই ভাবিছো কিবা আৰম্ভ কৰিম
এনেই এতিয়াও কিবা আৰম্ভ কৰা নাই ন
নাই মই ভাবিছো মানে একো আৰম্ভ কৰা নাই কাৰন এইবোৰৰ কাৰণে কিছুমান কোৰ্চ লব লাগিব ন বা হয়তো কিবা কিতাপো কিনিব লাগিব তাৰপিছত অনলাইনও চাব লাগিব যে কোনটো ভাল হয় কোনটো কৰিলে সহজ হব সেইবোৰৰ ফৰ্ম ফিলাপো কৰিব লাগে ন তানো হয় বহুত পৰীক্ষা বোৰ তুমি নাই সিবোৰৰ বিষয়ে কিবা।
অ অকমান জানো তুমি ক'ব পাৰিবা নেকি এনেই এ পি এছ চি ই পি এছ চিটো মই জান নাজানো জানো আৰু বেলেগতো ইটো জানো বাত এ পি এছি চি ইউ পি এছ চি টো নাজানো তুমি ক'ব পাৰিবা নেকি মোক এইটো কি হয় মানে কিহৰ কাৰণে কৰা হয়
অ এ পি এছ চি তোমাৰ হৈ যায় আমাৰ অসমৰ ভিতৰত যিটো থাকে আই এ এছ বা আই পি এছ অফিচাৰ বোৰ থাকে নহয় আৰু বেলেগ বিলাক চৰকাৰী যিটো পদবোৰ আছে সেই চৰকাৰীৰ মানে উচ্চ পদবোৰৰ কাৰণে এই পৰীক্ষাবোৰ হয় আৰু এই পৰীক্ষাবোৰ তোমাৰ বছৰত এবাৰ বা বছৰত এ তোমাৰ দুই বছৰ পাছে পাছে সেনেকুৱাকে ওলাই আৰু ইয়াতে তোমাৰ তিনি ধৰণৰ থাকে। সময় এটা তোমাৰ পিলিম থাকে, তাৰপিছত মেনচ থাকে, তাৰপিছত তোমাৰ ইাণ্টৰভিউ থাকে। প্ৰথমে পিলিয়েম শেষ কৰি কেনে পাৰ কৰিব লাগে লিখা পৰীক্ষা তাৰপিছত আকৌ মেইন তাত আৰু টাফ হয় আৰু কঠিন হয়। সেইটো পাৰ কৰিব লাগে, তাৰপাছত তোমাৰ লাষ্টত ইন্টাৰভিউ হব যত তুমাক প্ৰশ্ন সোধা হ'ব মাতি কেনে চাৰি পাঁচজন ওচৰত থাকিব সেই ইন্টাৰভিউটো শেষ হোৱাৰ পাছত তাৰপাছত ছতহে তুমি চাকৰিটো পাবা, আৰু যদি মাজতে মেইচ তৰ সময়ত যদি আক তুমি যদি ফেইল হোৱা আকৌ প্ৰিলিমছ বাবে দিব লাগিব আৰু যদি তুমি অ বহুত টান আৰু যদি চৰকাৰী বহুত টান আৰু যদি তুমি ইণ্টাৰভিউৰ সমত যদি শেষ হৈ যায় আকৌ প্ৰিলিমচৰ পৰা দিব লাগিব সেনেকুৱা পৰীক্ষাবোৰ।
বাহ মই তেন্তে এইটোৱে পৰীক্ষা দিম বুলি ভাবিছো। সেইটোৱে সহজ হব তেন্ত
তাকে কোনটো পৰীক্ষাৰ কথা ভাবিছা তুমি?
এ মই এনে অকমান হেৰি চি চি এছ, চি এৰ কথা ভাবি আছো আৰু কাৰণ মই একাউন্টছৰ পৰা আছিলো ন। ত সেইটো যদি চি এছ ই এ বা, আৰ বি আই যিটো গ্ৰেজ একজামটো হয়।
অঁ।
এ সেইটো দিম বুলি ভাবি আছো আৰু, সেইটো কাৰণে মই অনলাইনতো চাই আছো যে, কোনটো ভাল হব কি হব সেইটোৱে আৰু,
কৰিবা বুলি ভাবিছা তুমি,
আমাৰ, মোৰটো একদম সেইখন এ এতিয়া। এক দুই মাহ মান ৰেষ্ট কৰো তাৰপিছত ইষ্টাৰত কৰিম আৰু।
আৰ্টছা আৰু এনেই কেনেকুৱা ধৰণৰ মানে তুমি প্ৰিপাৰেচন কেনেকুৱা ধৰণৰ কৰিম, বা তোমাৰ সেই নিয়ম বোৰ কেনেকুৱাও কি কৰিবা পঢ়া শুনাই দিনত কেই ঘন্টা বা কি কি কিতাপ আছে।
এদিন এনে ধৰা চোন তোমাৰ কিতাপতো বহুতখিনি আছে যে তোমাৰ, ইকনমিক্সৰ কিবা এটাাবজেক্ট থাকে তাৰ পিছত আৰু ইংলিছত থাকে,
তাৰ পিছত তোমাৰ ই স্তেটিক্ত এটা আছে নেকি আৰু একাউৰ কিবা এটা থাকে।
হিচাপ নিকাচ কৰাৰ বাবে আৰু,
অঁ।
যাতে আমাৰ একাউন্টছটো ভালো হয় ন। আৰু মই ভাবি আছো সেইবিলাক কিতাপ চাই কিনে বৰ টান। তই সেইকাৰে ভাবিছো, আঠ ন ঘণ্টাাতটো মিনিমাম পঢ়িবই লাগিব আৰু নপঢ়ৰাকেতো নহয়,
অ পঢ়িবতে লাগিব এই টান পৰীক্ষাবোৰত এনেকুৱাই পঢ়িব লাগে।
আৰু মই শুনিছো ৰ'বা, কিবা এই নীত এক্জাম আছে নেকি কিবা। এই নিজেদম বোলে কেইদিনমান আগত বোলে পেপাৰ লিক হৈছিলো বোলে
অ হয় নটৰ পেপাৰ লিক হৈছিলে মইও গম পাইছোঁ। মই দেখিছো এই আজিকালিও মানে ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি তোমাৰ আন্দোলন কৰি যাই আছে চৰকাৰী পক্ষবোৰৰ বাহিৰত তাৰিছতে এইফালে চৰকাৰক কৈ আছে যে এনেকুৱা - - কিয় হ'ব লাগে এনেকুৱা আমি ছাত্ৰ সুৰক্ষাতটো চাব লাগে ছাত্ৰৰ ভৱিষ্যতৰ কথা আছে ছাত্ৰৰ ফালে ইমান কষ্ট কৰি পঢ়ি আহছিলে এনেকুৱা
সেইটোৱেতো চাবাচোন তে মানসিক স্থিতিটো কেনেকুৱা হ'ব তেন্তে, যি যিবিলাকে ভালদৰে পঢ়িছিল আৰু তেখেতে এতিয়া পৰীক্ষা দি কিনে আৰু শুনিছে যে। পৰীক্ষাৰ পেপাৰ লিক হৈছে আৰু দিব লাগিব তেখেতৰ মানসিক স্থিতিত কথা, ভাবাচোন এবাৰ চৰকাৰৰ অকমান দায়িত্ব - চৰকাৰে অকমান দায়িত্বটো ল'ব লাগে নে নালাগে?
হয় চৰকাৰী দায়িত্ব ল'ব লাগে। ঠিকেই ভাবিছা কাৰণ এতিয়া কাৰণ ৰিনিক হ'ব এইত মই দেখিলো নিউজত যে বহুত ছাত্ৰ ছাত্ৰী মানে যাই পাওঁতে দেৰি হৈছে এতিয়া তেওঁলোকে সেই পৰীক্ষাত দিব নোৱাৰে, প্ৰ পৰক্ষটো দিলে সেইটো পেপাৰ লি কাৰণ বেয়া হৈ গল অ,, দেৰি হল আৰু তেওঁলোকে সেইটো সোমাব নিদিলে আৰু সেই পৰীক্ষাটো তেওঁলোকে দিব নোৱাৰিল সিহঁতৰ সম্পূৰ্ণভাৱে বেয়া হৈ গ'ল
মানে তেখেতৰে ভুল আৰু তেখেতৰ বাবে আৰু মানে, নেকি কিন্তু চিছটোতো ভাল হোৱা নাই কিন্তু,
আৰু এইটো লীডটো মানে কেনেকুৱা হৈছিলে ইয়াৰ বিষয়ে কিবা জানা নেকি?
হয় কিবা শুনিছো কিবা টেলিগ্ৰাম নেই এনেকুৱা কিবা আছিল নেকি ৱেবছাইত তাৰ পৰাই লীক হৈছে আৰু। মুঠতে মই জনা মতে আৰু। সেইটো বাবে চাগে এ, সেইটো বাবে চাগে সেইটো এইটো এপক আমাৰ ইণ্ডিয়াৰ পৰা বেন কৰি দিছে নেকি। এপ ষ্টৰ, প্লে ষ্টৰৰ পৰাই।
তাতেতো এতিয়াও আছে কিন্তু নহয় বেনটো মানে মই এইটো চাইছো এইটো যে এক্সাম টো চলি আছে নহয় পৰীক্ষাটো আকৈ এবাৰ হব এইবাৰ, যিটো, তেতিয়া মানে পাঁচ দিন নে এসপ্তাহৰ কাৰণে টেলিগ্ৰামটো বেন কৰি দিছে, তেওঁলোকে না পৰীক্ষাৰ আগত সিহঁতে টেলিগ্ৰাম চলিব নে পৰীক্ষাৰ পাছলৈকে চলিব, সেনেকুৱা কৰিছে চিষ্টেম কিন্তু টেলিগ্ৰামত মানে বস্তু কি হৈছে যিটো স্কেমাৰ থাকে বা যিসকলে মানে অনলাইনত ফ্ৰড কৰে তেওঁলোকে এনেকুৱাকৈ পেপাৰটো উলিয়াই কেনে তেওঁলোকে কিমান লাখ লাখ টকাত বিক্ৰী কৰিছে। সেই বিক্ৰী কৰাৰ কাৰণে গোটেই ছাত্ৰ সমাজৰে বেয়া হ'ল।
মানে কেইজন-কেইজনমানৰ মানে লাভৰ বাবে মানে পুৰা ছাত্ৰ সমাজকে মানে কৰি পেলালে। নষ্ট কৰি পেলালে ক ন, তেখেতৰ মান কি বহুতেতো সুস্বাদু কৰিছে চাগে।
নহয় সেনেকোৱাটো হোৱা নাই বহুতে কান্দিছে বহুতে দুখ কৰিছে কিন্তু কথাটো সেয়াই পৰীক্ষাই এই টান পৰী শিক্ষাবোৰত এইটোৱে কষ্ট কাৰণ একবছৰ তেওঁলোকে ৰখিব লাগে। এক বছৰ গোটেইখিনি পঢ়ি কেনে তাৰ পাছত তেওঁলোকে এটা পৰীক্ষা দিব যায় আৰু সেই পৰীক্ষাৰ যদি সেই প্ৰশ্নটো যদি এ আনফালৰ পৰা যদি সকলোৱে গম পাই যায় বা ছচিয়েল মিডিয়াত যদি আহি যায় তেতিয়াহ'লে এই বস্তুটো বেয়া হৈ যায় সেই গোটেই পৰীক্ষাটো তেওঁলোকৰ কষ্টটো বছৰৰ কষ্টটো চব বেয়া হৈ যায়
অ হয় দিয়াচোন ঠিকেই কৈছে মই তাকে ভুল তথ্যটো আছিল আৰু সেইটোৱে আৰু হেৰি কব পাৰিবা নেকি তুমি হেৰি তুমি যিটো পৰীক্ষাৰ বাবে ভাবি আছা আৰু এইটো তোমাৰ টাইম টেবুলটো কেনেকুৱাকে কৰিবা আৰু কেনেকুৱা কে মেইন্টেইন কৰিবা মই মানে এনেকুৱাকে কৰিম বুলি ভাবিম আৰু
সময় সুজটো মই ইমান এটা ভাবা নাই আহ তুমি অলপমান কিছুমান কোৱা চোন মোৰ মানে ইমান এটা আইডিয়া নাই যে কেনেকুৱা কৰিলে ভাল হ'ব সময় সীমাটো
আচ্ছা মই টো এনেই ভাবিছো আৰু যি আঠ ন ঘন্টা পঢ়িম বাট ইমান টাইম টেবুলটো অ ভাবা নাই আৰু সেইকাৰণে তোমাক সুধিলো তুমি যদি তেন্তে কব পাৰিবা নেকি তুমি তেন্তে হেৰি যিটো এ পি এছ চি, ইউ পি এছ চি হয় ন তাতে কে কেনেকুৱা কি চাবজেক্ট বিলাক আহে ক'ব পাৰিব নেকি?
অ তাতে তোমাৰ আছে ৰিজনিং আছে তাৰপিছত এইফালে মেথছ থাকে ইংলিছ থাকে ইংলিছ চত গ্ৰামাৰ টো বহুত চাব লাগে কাৰণ ইংৰাজী যে কবা তুমি বা ইন্টাৰভিউ হ'ব সেই সময়ত তোমাৰ ইংৰাজীতো তুমি জানিব লাগিব ন ইংৰাজী গ্ৰামাৰৰ তোমাৰ সকলোবোৰ চাব লাগে ৰিজনিং আৰু মেছ আমাৰ আৰু এইফালে আমাৰ এ ইতিহাসো চাব লাগে তাৰপিছত কাৰেণ্ট এফয়াৰ্চ বুলি যিটো কয় এইটো চাবজেক্টকো আছে মানে আমাৰ বৰ্তমান দেশত আমাৰ কি কি হৈ আছে বৰ্তমান দেশৰ সময়ত কি কি কিছুমান মই ভিডিঅ'ত চাইছিলো আৰু সেই বিষয়ে অলপ চলপ জানো কিন্তু ইমান এটা ভালকে নাজানো যে কৰ' পৰা পঢ়িলে ভাল হ'ব কোন চালে ভাল হ'ব সেইটো বিষয়ে মই ভাবি আছো কাৰণ এই পৰীক্ষাবোৰ দিয়াত ভ তুমি এনে পৰক্ষ বিষয় কথা মানে ক'ব গলে কেই
নাই এনেই তোমই কিবা তাৰ এনে কম্পিটিভ এক্সাম এনেকুৱা কিবা মই দিয়া নাই। মই দিয়া নাই তুমি কেতিয়াবা কিবা এপ্লাই হৈছে নেকি।
মই সেনেকুৱা একো দিয়া নাই। ফৰ্ম মানে ফিল আপ কৰিছিলোঁ বহুত আগতে আৰ আৰ বি এটা কৰিছিলো মই কিন্তু সেই সটো মানে কি হ'ল পাছ মোৰ আৰু এডমিট পাছ মোৰ আৰু সেইটো এডমিট কাৰ্ডে নাহিলে সেইকাৰে মোৰটো কৰাই নহল
অ', সেইটোৱেইতো কিবা মানে লোফো চাকে আৰু। চব বস্তুবিলাক কিবা নোপলচ থাকে আৰু সেইকাৰণে মই বেয়া পাওঁ। আৰু এতিয়া মই ভাবি আছো তোমাৰ কিবা সে তুমি ক ন আৰ বি আই গ্ৰেড বিটো চাগে ভাল হব ন মোৰ কাৰণে
অ', ভাল হ'ব কিন্তু মই তোমাক কম যে তুমি আৰ বি আৰৰ লগতে বেলেগ পৰীক্ষা বোৰো দিয়া কাৰণ এটা পৰীক্ষা গলে নহ'ব ন সেইটো পঢ়িলে তুমি লগতে বেলেগ পৰীক্ষাৰ কাৰণেও পঢ়ি থাকিব পাৰিবা। এটাৰ পৰা গোটেই কেইটা পঢ়া হ'ব সেইকাৰণে লগতে যদি বেলেগ কিবা যদি ফৰ্ম আহে বা বেলেগ কিবা যদি চাকৰিৰ কাৰণে আহে সেইটো তুমি ফিল আপ কৰি কিনে সেইকেইটাও পৰীক্ষা দিব লাগিব।
দিয়া ঠিকেই কৈছা দিয়াচোন চাও মই এতিয়া থিক আছে।
ঠিক, আছে দিয়া।